হয় হেল্ল'অ
অ হয় কি কৰিছে?
মই এই ভাতটো খাই এতিয়া অলপমান জিৰণি লৈছো কিয়নো বহুত গৰম পৰিছে।
হয় হয় গৰমটো আপোনাৰ অতি মাত্ৰাত পৰিছে কিয়নো আপোনাৰ উষ্ণতা ইমানেই বৃদ্ধি পাই গৈছে আপোনাৰ থাকিব নোৱাৰা অৱস্থা হৈছে আচলতে।
হয় হয়।
হয় বিদ্যুতটো আপোনাৰ এতিয়া বিদ্যুতটো আপোনাৰ বৰ্তমান কৰ্তন কৰি থোৱাই হৈছে। আপোনালোকৰ ঘৰত যিহেতু ইনভাইৰ্টাৰ টো ললে সেইটো কাৰণে আপোনালোকে ইমান এটা সমস্যাৰ সন্মুখীন নহয় যদিওঁ যিহেতু আমাৰ ঘৰত নাই গতিকে আমিও আৰু অলপ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ইমান গৰমত আচলতে আপোনাৰ শৰীৰটোক অকনমান হ'লেও ঠাণ্ডা বতাহ লাগে। ফেনৰ পৰা কিন্তু গৰম বতাহ বতাহেই পায় কিন্তু আপুনি গছৰ তলত বহিও অকণমান আজিকালি বতাহ নাপায়।
হয় আৰু আপোনাৰ লগত মোৰ এটা কথা আছিলে বিশেষ।
হয় কওকচোন
হয় আমি চাৰিজন মান ব্যক্তিয়েই আহ এটা এতিয়া এটা খানা খোৱাৰ আহ প্ৰস্তুতি চলাইছো তাৰ বাবে আপোনাক আমি নিমন্ত্ৰিত কৰিবৰ বাবে আপোনালৈ ফোনটি কৰিম বুলি ভাবিছিলো কিন্তু আপুনি মাৰিলেই।
হয় হয় ময়ো কথাটো শুনিছিলো যে মানুহ চাৰিজন মিলি আপোনালোকে এটা বনভোজ পতাৰ যা যোগাৰ চলাইছে হয়। বিষয়ে মইয়ো শুনি মইয়ো অলপমান আনন্দত উৎফুল্লিত হৈছিলোঁ কিয়নো ইমান এটা গৰম দিনত যদিহে আহ গাহৰিৰ মঙহ অকনমানৰ সৈতে আহ পুনি মোৰ ঠাণ্ডা বুলি কয় আচলতে ঠাণ্ডা।
হয়।
হয় আৰু আপোনালোকৰ বাহন খনক কিয়নো মানুহ চাৰিজন আৰু বাহন আমাৰ ইতিমধ্যে এখনহে ওলাইছে গে।